হেল্ল' অ শুনিছোঁ
অ কি খবৰ?
ভালেই দিয়ক, আপোনাৰ?
অ ভালে মই তুমি বুলিয়ে কৈছো তুমি কি পঢ়ি আছা নেকি নে কি কৰা
অ মই পঢ়ি আছোঁ মানে মই এবা হেৰি পঢ়ি থকা নাই মানে মই ওলালো মানে ডিগ্ৰী কম্পিট হৈ গ'ল মোৰ
অ আচ্ছা আচ্ছা সৰু সৰুৱে তুমি সৰু ছোৱালী
সৰু ছোৱালী অ মই কি চাহ তাহ খালা নে নাই
খালো খালো তোমাৰ নামটো এনে অনু অনুপমা নেকি অনুপমা বৰদলৈ আহি আছে
অ অ অনুপমা বৰদলৈ মোৰ নামটো
অ আৰু ক'ত ঘৰ ক'ত থকা
মই এইফালে মৰিগাঁও যে
মৰিগাঁও তাত তাতে ঘৰতে থাকা
অ ঘৰতে থাকো মোৰ এতিয়া বি এতো কমপ্লিট হৈ গল যে ঘৰতে আছো আৰু কাটিং ক্লাছ কৰিছিলোঁ মানে তাৰছত এতিয়া আৰু দৌৰিব গৈ আছো ফিল্ডত ৰানিং কৰিব গৈ আছো আৰু আপুনি কি কৰে হেল্ল'
অ বা মৰ্ণিং বা এতিয়া ক'ব নোৱাৰো অ মইয়ে আছো ঘৰতে ঘৰতে থাকো অ মই কিবা এটা কৰো উম সেইত কম উ হোৱাটছএপত কম কি কৰো
অ অ হেৰি ভাতপানী বনাইছেনে নাই
ভাত বনোৱাই নাই বনামহে এতিয়া
অ ঘৰত কোন কোন আছে আপোনাৰ
মোৰ হাজবেণ্ডে বৰ্তমান। তোমাৰ ঘৰত কোন কোন আছে?
অহ মোৰআক মা আছে মই আছো মানে বা জনী আছিলে যে বা জনী বিয়া গ'ল যে এতিয়া আৰু মা আৰু মই ঘৰত থাকো
অহ দেউতা
নাই আৰু
অ মা তুমি দেউতা
উম অ দেউতা মানে তিনি বছৰ হৈছে এতিয়া হতে মানে আৰু হেৰি হৈছিল যে চুগাৰ হৈছিল মানে দেউতাৰ
অ মোৰো দেউ তা টু থাউজেণ্ড ছিক্সটিনত ঢুকাইছে।
উম উম
বাকী আৰু এতিয়া কি বি এড কৰি চা যেতিয়া কি টেট দিবা নেকি
টেট মানে অ এম এ কৰিম বুলি ভাবিছিলো মানে তাৰপিছতে নকৰিলোঁ, এতিয়া আৰু চাঞ্চ পালে কৰিম, মানে একজাম দিম আৰু হয়
অ আচ্ছা।
তাৰ পাছত আৰু, উম ৰানিং চানিং কৰি আছো যিহেতু মানে কিবা এটা বেলেগ সেইবিলাকতে কৰিব লাগিব আৰু
অ ৰানিং হলেতো তুমি এ পুলিচ এছ আই বোৰ দিব পাৰিবা এডি আৰি দিব চাগে এইবাৰ
অ এ ডি আৰ ই দিম আৰু এছ আই কাৰণেও দিব পাৰিম মানে।
অহ
অ
ভালে দিয়া
অ ভাত কি এতিয়ালৈ বনোৱাই নাই নেকি?
ভাত ভাত বনোৱা নাই তুমি ভাল তোমাৰ হল নেকি?
নাই নাই হা কি কৈছে হেল্ল হেল্ল' শুনা পাইছে নে নাই নাই ভাত বনাই আছে হোৱা নাই মা বনাই আছে ভাত।
অ মা বনাই আছে।
অ মই গ'লো মানে ৰাণিং কৰিব গ'লো। যে তাৰ পৰা আহোতে মানে মাছ লৈ আহিলো আৰু
অ তু ইভিনিং ৰাণিং কৰা মৰ্ণিং নকৰ
অ মৰ্ণিং মানে এইকেইদিন যোৱা নাই দেৰি হ'ব যে এতিয়া নৱেম্বৰতহে হ'ব হয়নে হেৰিটো সেইকাৰণে মানে এতিয়া ইভিনিং গৈ আছো আৰু তাৰপিছত চাবে মৰ্ণিং কৰিব যাম আৰু ষোল্লশ কিলোমিটাৰ
বাপৰে তহলে ফিট পুতনা তুমি ন পুৰা ফিট তেতিয়াহলে
অ অ সেই আৰু ফাইভ ফাইভ আছো আৰু হাইটটো
অ দৌৰাটো তুমিটো জানা আৰু, কিমান মিনিটত কমপ্লিট কৰিব লাগে এইটো?
দৌৰাতো এনে আঠ মিনিটত কমপ্লিট কৰিব লাগে, মানে এতিয়া যদি তাকো সোনকালে সোমাই ভাল আৰু আৰু লঙজাবটো মানে চাৰে বাৰ
অ লং জাম্প
ওম
তাৰপা তোমাৰ হৈ যায় ন কমপ্লিট নেকি?
মানে খালি এক্সিডেণ্ট মাৰিব পৰা নাই মানে এনেকুৱা চাৰে এঘাৰ বাৰ এনেকুৱা মান হৈ আছে আৰু।
অ
উম
বাকি আৰু কি কি শিকিলা?
কাটিঙত সেই কুুৰ্তা পেন্ট তাৰ পিছত এই সৰু ল'ৰা ছোৱালীৰ কাৰণে ফৰক যে ফৰক বিলাক পিন্ধিবৰ কাৰণে আৰু হয় চাদৰ মেখেলা চা মেখেলা পতি লগোৱা মানে মেখেলা কি কয় সেইবিলাক
অ জুল জুল গথা অ তেতিয়াহ'লে তুমি চিলা চিলাব চিলাব পাৰা আৰু তেতিয়াহ'লে চিলোৱা চাগে এতিয়া
অ চিলাই থাকো ঘৰত মেচিন এনিছ আছে যে মোৰ
অহ ভালে দিয়া ইচ আহ গুৱাহাটীত হলে দিবই পাৰিলো হয় চিলাব
অ তাত হোৱা হলে পাৰিলে হয় দিয়ক
অ দিবই পাৰিলো হয়
উম এতিয়া ঘৰতে কৰি আছো এইবিলাক তাত মানে ছয়মাহে যে হয় ছমা শিকাই যে
তুমি তোমাৰ নাম্বাৰ তুমি সেই অৰ্পিতাৰ লগতো কথা পাতিছিলা ন
অ মই পাতিছিলো
অ তুমি চিনাকি নাই নে এনেকে চিনাকি হৈছা
নাই নাই চিনাকি নহয় এনেই এনেকে মানে ইয়াতে মানে পাতিছিলো অ হোৱাটছএপ তে কথা পাতিছিলো আৰু উ অ আপোনাৰ লগৰ নেকি?
অ লগৰ মানে কি আৰু একে হেৰি আৰু একে ৱৰ্ক প্লেছ ডিষ্ট্ৰিকট বেলেগ আৰু একে মানে ডিপাৰ্টমেণ্ট উম
ভাত কিহ লগত বনাব?
চাহাই নাই
অ কি হেৰি চাৰিআলিৰ ওচৰতে নেকি মাৰ্কেট
অ মোৰো কেখীৰ ঘৰ আজাৰাজে গুৱাহাটী আজাৰত ইউনিভাৰ্চিটি পাৰ হয় আজাৰত ঘৰ হয় ওচৰতে দোকান পচ হাজাৰ বোৰ ওচৰতে গুৱাহাটী আহি আহ আহি থাকা এইটো চাইডে আহিছা নাই জালুকবাৰী ইউনিভাৰ্চিটিৰ চাইডত
সিফালে যাবলে মানে একজাম দিব গৈছিলো যে থাৰ্ড গ্ৰেডৰ
অ ক'ত পৰিছিল?
তেতিয়া গৈছিলো। হেৰিত গৈছিলো মই এই কি কচিং যেতিয়া হেৰি আছিলে কি কয় এইটো কি মোৰ বানানটো পাহৰি থাকিলো
আইন দিজাইন নেকি ইক উম?
নহয় নহয় অ একম টাৱাৰতে আছিলে ত অ তাতে আছিলে
অ অ মোৰ সেই ওচৰতে তাৰে তাৰে অ মানে আজাৰ গধূলি বজাৰ বুলি কয় থানা
উম উম এনে মানে এই পাপা মানে দেউতাৰ লগত গৈছিলো আৰু হয় জিএমচিত গৈছিলো তেতিয়া তাত মানে বহুত দিন থাকিলো দিয়ক
অ গুৱাহাটী জিএমচিত
অ গুৱাহাটী জিএমচিত বহুত দিন থাকিলো মানে তাতে।
উম তোমাৰ এতিয়া ডিগ্ৰী কমপ্লিট হ'ল এতিয়া এম এ মানে কি অ মই
এম এ মানে কি এতিয়া অলপ আগত অ অলপ আগত টেটৰ যে টেটৰ যে হেৰি অনলাইন যে হৈছিল অলপ আগত যে টেটৰ অনলাইন হৈছিল যে
অহ'
অনলাইটো কৰি থৈছো মানে
অ আচ্ছা এপ্লাই কৰিচা আৰু
অ এপ্লাই কৰিছো একজাম দিম আৰু
অহ চব মানে চব চব হেৰি কাৰনে প্ৰিপেৰ কৰি আছা আৰু
অ পিপিআৰ কৰিছো আৰু মানে অলপ চলপ উম উম আপুনি ঘৰত কি অকলে থাকে নেকি? য়া দাদা উলাই গ'লে
অহ ভালে দিয়া কিন্তু সেইটো মানে অকলে মানে কি মই মই থাকো মোৰ হাজবেণ্ড থাকে আৰু মোৰ
নহয় নহয় সেইটো সেইটো গম পাইছো দাদা যে ওলাই গৈছে বোলো এতিয়া আপুনি অকলে থাকে? অহ
আৰু তোমাৰ কি হয় তা ডিনাৰতো মাছে আজি?
উম উম মাছ ভাজিজো
অ এতিয়া অকলেন তাৰ মানে মোৰ ঘৰত কোনো নাই নাই মই আৰু মোৰ হাজবেণ্ডৰ ন সেইকাৰণে
অ এতিয়া তাকে সুধিছো বোলো দাদা যে ওলাই গৈছে আপুনি অকলে থাকে বোলো?
অ এতিয়া অকলে আছো এইখিনি সময়ত অকলে আছো আৰু আহিলে আৰু আহিলে বনাম আৰু কি লৈ আহে ভাত বনাম এই তুমি ভাত চাত বনাব জানা হে নাই?
ভাত চাত বনাব জানো বনাই থাকোতো এ মানে দিনত বনাও এনেকে হয় ঘৰত তাৰপাছ ৰাতি হলে মানে ইমান নবনাও মাক বনাব দিওঁ তেতিয়া
অ এ এতিয়াতো তোমাৰ সেনেকুৱা কলেজ চলেজো নাই আৰু ঘত
অ ঘৰত থাকিলেও মানে যোৱা বছৰে কমপ্লিট হৈছে মোৰ তাৰপাছত কমপ্লিট হোৱাৰ পাছতে কাটিং ক্লাছ জয়ন কৰিলো
অহ
তাৰ পিছত সেইটো ছমাহত শেষ হৈ গ'ল আৰু এতিয়া ঘৰতে মেচিনটো আনি লৈছো আও
অ অ নিজৰ খিনিতো চিলাই ল'ব পাৰা আৰু ন?
অ নিজৰ খিনি আৰু ওচৰ চুবুৰীয়া মানুহ বিলাকে দিয়ে আৰু সেনেকে
উম
বাকী অনলাইন অৰ্ডাৰ কৰিম বুলি ভাবিছিলো।
অহ
তাকে কি কৰা যায় এতিয়া চাব লাগিব অলপ চলপ।
অ তাকে আৰু তোমাৰ কি অ মৰিগাওঁ খিনতে ঘৰ নেকি?
অ মৰিগাঁওৰ পৰা মানে আহিব লাগিব ত্ৰিশ মিনিট মান লাগিব আমাৰ ইয়ালে আহোতে। গাডীত আহিব লাগে আৰু
অ আত বাকী মৰিগাঁৱতে পঢ়া শুনা কৰিলা?
অ মৰিগাওঁ জি কে বি কলেজতো মই বি এটো কমপ্লিট কৰিলো তাতে।
অ
চাহ খালে নে নাই আপুনি?
চাহ খালো।
অ সিফালে টাউনৰ মানুহ বিলাক এনেও ভাত খোৱা ভাত খোৱাটো এনেও দেৰিয়ে। অ হ'ব দিয়ক।